হেল্ল'।
হেল্ল'।
অ', অ', শুনি আছো তুমি শুনি আছা নে?
অ', শুনি আছো কোৱা।
অ', অ'। নহয় মই সেইটোয়ে কৈছো মানে মোক এবাৰ মানে বহুত বেয়াকে ভয় খুৱালে, মানে কি হ'ল মই ইণ্টাৰভিউ অ' মই মানে জবটো কৰি আছিলো দে দুদি মোৰ জবটো কৰা তিনি চাৰি দিন পাঁচ দিন মান হ'ল দেই। তাৰ পিছত আৰু বহুত ধুনীয়া চলি আছে মানে। মোক মালিকজনেও বহুত মৰম কৰে মানে। মই টিফিন চিফিন লৈ যাওঁ মোৰ লগত বা এজনীও আছিলে বা জনীও বহুত ভাল বহুত চাপৰ্টিভ হয় হা। তাৰ পিছত মানে মোক শিকায়ো দিয়ে গোটেই বস্তুখিনি শিকালে ষ্টক ধৰিব শিকালে আৰু তাত থকা ল'ৰাবিলাক বিলাকো যে বহুত ভাল হয় কাম কৰা ল'ৰাবিলাকো। তাৰ পিছত আৰু ইমান ভালকে হেৰি হোৱাৰ পিছত এদিন মানে মই ভুল বাছত উঠি দিলোঁ। মই মানে খানাপাৰা বাছ বুলি এ হাতীগাঁও বাছত উঠি দিলো বুজিছা। তাৰ পিছত মানে মই তেতিয়া হাত হাতী গাঁও খন চিনি নাপাও মানে যুৰোডৰ পৰা মানে হাতীগাঁও বাছে বেছি পায় ন।
উম।
সেইকাৰণে মানে মই হাত হাতীগাঁও বাছ চিনি নাপাই মেলি হাতী গাঁৱত উঠি দিলো দেই। তাৰপিছত আৰু মোক মানে কৈছিলে যে তুমি গণেশগুৰিত নামি ল'বা এনেকে ক'লে। তাৰ পিছত মই কলো আচ্ছা ঠিক আছে গণেশগুৰিত নামি লম। কিন্তু মই সেই তেতিয়ালৈকে মানে গণেশগুৰিত তলেদি এতিয়া তলেদি যে বাছ যায় মই নাজানো। অ', তাৰ পিছত গনেশগুৰিত তলেদি গৈ টো হাতীগাঁওত তিনিআলিত নমাই দিলে।
ইয়ে।
তাৰপিছত মানে মই মই মানে এতিয়া চিনি পোৱা নাই ইফালে ৰাতি চাৰে আঠ তামান বাজিছে না।
উম।
তাৰ পিছত আৰু প্ৰায় মানে কি হয় বাছ এ মোকতো ডিউটিৰ পৰা ছুটি দিলে সাতটা ছটা চাৰে ছটা সাতটা মানতে দেই।
উম।
তাৰ পিছত কিন্তু মইতো বাছত যাম লাগি লাগি হা।
ক'ত আছিলে ডিউটি জেগা?
যুৰোদত।
অ', অ'।
অ', মানে মই পাৰ্ট টাইম লৈছিলো ন যদি মই এটা বজাত ডিউটি জইন কৰো তেতিয়াাহ'লে মই মোকটো ছটালৈকে টো ৰাখিবই ন।
অ'।
মানে পাঁচ ছয় ঘন্টাটো ডিউটি কৰিবই লাগিব ন মিনিমাম। সেইকাৰণে মানে মোক ছটালৈকে ডিউটি আছিলে। তাৰপিছত মই মানে জামত ফচি ফচি হাতীগাঁও পোৱালৈকে মানে আঠটা চাৰে আঠটা মান বাজি গ'ল।
অ', অ'।
তাৰ পিছত সেই আঠটা চাৰে আঠটা বজাত মই মানে অকলে অকলে ইফালে চাইছো ইফালে চাইছো কি কৰো কি কৰো ৰেপিডো চাইছো নাহে। উম। তাৰপিছত মানে মোৰ এনেকুৱা হালত হৈছে, তাৰ পিছত একে লাষ্টত তুমি বিশ্বাস কৰা যদি হাতী গাঁৱৰ পৰাতো খানাপাৰা কিমান ওচৰতে তুমি জানায়ে।
উম।
মই তিনিশ টকা ভৰি গৈছো কাৰণ মই চিনি নাপাও।
অ' মা। উম।
আৰু মানুহটোও ইমান অসভ্য মানে এনেকে চিধা চিধা যাব লাগে সি ঘুৰাই মেলি লৈ গৈছে মোক।
কিহত গৈছা ৰিক্সাত?
মানে এই কিবা টমটমৰ নিচিনা। নহয় যে কিবা তেনেকুৱাতে গৈছিলো নহয় নহয় বাইকত গৈছিলো বাইকত।
বাইকত।
অ' অ' বাইকত গৈছিলো, বাইকত মানে মোক ৰেপিড' ৰেপিডো চলাই আৰু সি অফলাইন কে।
উম।
তাৰ পিছত সি মোক ক'লে মানে আচ্ছা মই থৈ দিম ব'লা এনেকে কলে। মই কলো যে কিমান লব কৈছে তিনিশ মই কৈছো সেই তিনিশ টকা ভাড়া নেকি। কৈছে অ' ইয়াৰ পৰাা ইয়াৰ পৰাা খানাপাৰা বহুত দূৰ এনেকে কৈছে।
কিয় হব?
হাতী এতিয়া তো মই হাতী গাঁৱৰ পৰা খানাপাৰা বুলি ক'লে আৰে হাতী গাঁও হে এনেকে হয়। উ তেতিয়া মই মানে নতুন নতুন ন।
ৰত তোমাৰ দহ টকা ল'ব খানাপাৰালৈকে।
সেইটোয়ে কৈছো মই নতুন যে।
অ' তেতিয়া নতুন আছে।
অ' তাৰ পিছত আৰু মই তিনিশ টকা ভৰি হাতী গাঁৱৰ পৰা খানাপাৰা গৈছো জানানে। তাৰ পিছত মই কিন্তু মই কিন্তু ভাবিছো দেই অ' ইমান দূৰ হেৰি সি মোক তিনিশ টকাত থবলৈ আহিলে, মই গৈ তাক পঞ্চাশ টকা এটা এক্সট্ৰাক কে দিছো।
ন নিশ্চিলা।
তাৰপিছত আৰু উম মান কি জানা মোৰ মানে সেইবিলাক নহয় মই মানে ভাবিছো ইমান ৰাতিখন মোক ইমান ভালকে থৈ গৈছে ন। আমি মানে গাঁৱৰ মানুহ ন। ত' মানে আমি সহজ সৰল আৰু। মোক ইমান ৰাতিখন এনেকে থবলৈ আহিছে মই দিব লাগে আৰু। হয়। তাৰ পিছত দিলো তাৰ পিছত মই পিছতহে যেতিয়া এবাৰ হাতী গাঁওলৈ যাব লগা হৈছিলে মই তেতিয়াই এতিয়াহে গম পাইছো, যে হাতী গাঁৱলে ভাড়া মাত্ৰ পোন্ধৰ টকা। উম মই মানে সেইদিনাখনি মানে বহুত বহুত ভয় খালো। দেই ঘৰত আহি লৈ পেলাই, মই মানে সিও মোক ভাল ঘূৰালে কিন্তু। চাৰে আঠটা বজাৰ পৰা মানে মই উম চাৰে নটা বাজু বাজু টাইমত ঘৰ আহি পাইছো।
ৰাইছে আকৌ।
তাৰ পিছত আৰু মই ঘৰ আহি পাইছো, তাৰতো লাভ নহলে ন সি চাৰি তিনিশ টকা লৈ ললে। উম। তাৰ পিছত এ তাৰ পিছত আৰু মই ঘৰ আহি পোৱা পাওওঁতে মানে মাহীয়েও ভয় ধলে যে ইমান দেৰিকে ঘৰাই পাইছা আৰু এনেকে যদি ডেইলি তিনিশ চাৰে তিনিশ টকাকে ভৰি ভৰি আহিবলৈ হয়, তেতিয়াহ'লে কি হব ন এনেকুৱা।
উম।
উম ত মানে
হম
সেইকাৰণে এৰি দিলা পিছত
অ', সেইকাৰণে মানে মাহীয়ে সেইদিনাখনে মোক মানে কিবা কিবি কলে আৰু মাহীও ইমান ভয় খাই উম মানে মোৰ মোক মূৰতো কিবা কিবি সোমাই দিলে এই এনেকুৱা হলে কি হব তেনেকুৱা হলে কি হব তাৰ পিছত একে লাষ্টত আৰু ভাবিলো যে এ নাই নোৱাৰোঁ কৰিবলৈ নান নকৰো এনেকে ক'লোঁ তাৰপিছত যে মই ইমান বেয়া কৰিলো জানে মই ভালকে যদি মালিকজনক কথা পাতি ললোহেতেন যে মোৰ ক্লাছৰ টাইমিঙৰ লগত নিমিলে বুলি এই তেতিয়াহ'লে ধুনীয়াকে মই এৰি থৈ গুচি আহিব পাৰিলোহেঁতেন ন
ন এতিয়া আকৌ সোমাবও পাৰিলা হয়।
বা জনীক অ', সেইটোয়ে কৈছো এতিয়া মইতো ধুনীয়া চেলেৰী লৈ সোমও পাৰিলো হেতেন মোক তেতিয়া হা মানে মোক তেতিয়া ষ্টাৰ্টিং শিকাই মেলি লৈ ছহেজাৰকে দিছিলে প্ৰথমতে আজিৰ পৰা ভাবাছো আজিৰ পৰা তিনি বছৰ আগত।
অ'
আজিৰ পৰা তিনি বছৰৰ আগত মোক ষ্টাৰ্টিং ছহেজাৰকে দিছিলে। তাৰ পিছত এ মোক কৈছিলে যে, ভালকে যদি কৰা তেতিয়াহলে পাৰট টাইম কে সাত আঠ হাজাৰ দিম বুলি কৈছিলে।
ভালে আছিল। পাৰ্ট টাইম আছিল ততে আৰু
টাইম আছিলে এটাৰ পৰা ছটা লৈকে তাৰপিছত মই মই মানে কৈছে তিনিমাহ তুমিতো তিনিমাহ মান কৰিব লাগিব। তাৰ পিছতহে মই চেলেৰটো বহুৱা কথা ভাবিম কিন্তু এনেকে কৈছিলে। এ জানানে তাৰপিছত মই যে ইমান বেয়াকে এৰিলো কেনেকে এৰিলো জানানে? মই বা এজনীক মানে ক'লো দেই মেছেজত যে মই আজিৰ পৰা জবত যাব নোৱাৰো। মোৰ মানে কালি আহোতে বহুত দেৰি হল ফেমিলিয় ভয় কৰিছে। এনেকে তেনেকে কলো।
অ'
তাৰপিছত বা জনীয়ে মানে মোক কলে যে হেৰি দে তুমি তুমি মানে ছাৰৰ লগত কথা পাতা এনেকে কলে
অ'
মই আৰু চবকে ব্লগ কৰি থৈ দিলো। এ, মোৰ মানে আগৰ পৰা মানে চিটুৱেচন বিলাকৰ পৰা পলুৱা এটাৰ মানে হেৰি সোমাইছিলে।
নাই নাই তুমি ফিচ কৰিবা ন নাই যদি এনেকে পলাই দিয়া ন তেতিয়া আমাক ইমফ্ৰেশচন টো বেয়া হৈ যাব আৰু জানানে যদি তেখেতসকল বাৰু ভাল আছিল। কিছুমান এনেকুৱা থাকে মালিক তোমাৰ সেইখন চিভি যদি মানে চব হাত দি দিয়ে তেওঁলোকৰো এটা থাকে ন। হেৰি গ্ৰুপ তাইপ ত তাহাঁতে কোনোৱে মানে সেইখন চিবিক কোনো হেৰিয়ে। অ', এজেঞ্চি হওক কোনো কোম্পেনীয়ে একচেপটে নকৰিব তোমাৰ
মোৰ চিবিয়ে বনোৱা নাছিলো বোলা। মোক পঠাইছিলে আৰু গৈছো অ'
ধৰা এতিয়া তুমি গ্ৰেজুৱেট হলা ন এতিয়া যদি তুমি কৰ'বাত কোৱা আৰু ৰাতি কেতিয়াবা এনেকুৱা দেৰি হলে তুমি কি কৰিবা জানা তোমাৰ মেপ খনক তোমাৰ কাৰেণ্ট লোকেশ্যন মাৰি লবা হা, লৈ তুমি যত যাবা ডেষ্টিনেচন টেনচনতটো মাৰিবা তাৰ পিছত চাবা তুমি কিমান কিলোমিটাৰ দূৰত আছে।
নাই নাই মই এতিয়া এতিয়াতো গোটেই গুৱাহাটীখনেই চিনাকি বাৰু এতিয়া মানে সেইবিলাক প্ৰব্লেম নহয়।
অ',
উম',
আৰু অ এনেকে কোম্পনী বা হেৰি পালো কাৰণ আজিকালিত পাণ আধাৰ চব ৰাখি লয়।
যদি সেনেকে মানে পলাই দিয়া ন খৰ গৈ উঠিব। কিছুমানে আকৌ
নাই, নাই এতিয়া মানে পলোৱাা বুলি কি জানো মই মানে মানুহ মানে কথাবিলাক কবলে বেয়া পাও। মানে
তেতিয়াে তুমি মেছেজ দি দিবা মই হেৰিত তি মানে যোন নাম মোৰ ধৰা ৰাতি নাই। থি আহিব কাৰণে মই গাৰি নাপালোঁ মই টাই আনিব গ'ল দেউতাই যেতিয়া লৈ আহিলে তে অ মোক ক'লে যে তোৰ আজিয়ে লাষ্ট আৰু তোক আমি নিবও নাহো কৰিম ও নালাগে চাকৰি আৰু ৰাতি নাই ড নাইন নাইন থাৰ্টিত আনিব গৈছে ভাবাচোন
উম উ
আহি ডাউন টাউন ইউনিভ্চিটি পানী খাইছে
মানে আহোতে একো তাতে সেইটো ৰাস্তা জানাইচোন মানে ইমান ভাল নহয় ন ছোৱালীৰ কাৰণেও নহয়
তাৰপাছত আৰু ৰেপিডো চেপিডো নাহে আৰু যিকেইদিন মই দিনত ধৰা ভিতৰত আহিছো উম মানে এটা ভয় টাইপ লাগি থাকে যে
মই কিন্তু ডাউন টাউনৰ ফালে গৈছো দেই এবাৰ মানে কি হৈছিলে জানানে মই প্ৰথম প্ৰথম পি জি লে যাওঁতে অ মোক কিন্তু মানুহ বিলাক কেইটামান হেৰি কৰে কিন্তু মই মানে ইমান ভালকে নাজানো ন এই আগতে যে নতুন নতুন গুৱাহাটী আহোতে মই ইমান একো বুজি নাপাওঁ বুজিছা
উম উম
মানে মান মোক যোনে যেনেকে কয় মানে মই গুচি যাও মানে ফ্ৰেণ্ড বিলাক আমাৰ গাঁওৰ ফ্ৰেণ্ড বিলাক এনেকুৱা নহয় ন
অ অ সেনেকুৱা নহয় ইয়াৰে ইমান বিশ্বাসত হলবা মই যে লৈ কোৱা পাইছো মই গুৱাহাটীৰ ছোৱালী হৈয়ে সেয়া হৈ গৈছো
মইতো এবাৰ কিমান বেয়াকে ফচিছো মোৰ ৰূমমেট জনীয়ে মানে মোৰ ৰুমমেটজনীয়ে মানে মোক লগ ধৰি লৈ গ'ল।